অ', শুনিছো।
অ', কি কৰি আছ?
এ আছোঁ এনে, কিনো কৰিম আৰু!
উম, যি হে গৰম দিছে!
উম।
তাকে বোলো ফোন এটা কৰোঁ, খবৰ খাতি লওঁ কি কৰি আছ
উম ভালে কৰিলি দে, এই মাত্ৰ ভাতকেইটা খাই আহিছোঁ, এনেই আছিলোঁ।
উম, মই খালোঁ ভাত।
উম, আজি গাহৰি মাংস বনাইছিলো।
অ', হয় নেকি, কেনেকে বনালি?
পাতি দি পেলায়। এনে মা নোৱাৰা যে সে কাৰণে বনালোঁ আৰু।
অ', নাই গাহৰি মাংস বনোৱা ৰেচিপি আৰু বহুত আছে যে সেইটো কাৰণে সুধিছো।
উম, মানে মই চিম্পুলকে আলু আৰু বিলাহী দি পেলাই বনাইছো।
ভালে লাগে চাগে খাই তেনেকে। মই আকৌ গাজ টেঙা দি খাই বেছি ভাল পাওঁ।
গাজ টেঙা দিওঁ বহুত ভাল লাগে খাই।
অ', অ'।
আকৌ লাই গাহৰি।
উম, ভাল লাগে।
গাহৰি পুৰি খাই বেছি ভাল লাগে।
হয় সেইটোতো ক'বই নালাগে, ভাল লাগে।
চালাদ বনাই খায়।
এতিয়া কি কৰিছ' ভাত খোৱাটো সময় হ'ল চাগে এতিয়াতো ভাটি বেলাই হ'ল।
নাই নাই আমি মানে অকণ দেৰিকে ভাত খাওঁ যে, এইয়া অলপ টাইম হৈছে বেছি সময় হোৱা নাই।
অ', এই মা নোৱাৰা হ'লে আমাৰো এনেকে অলপ দেৰি হয়ে।
উম।
হ'লেও আজি সোনকালে খালোঁ। আমি অসমীয়া মানুহ হাঁহৰ মাংস খাই বেছি ভাল লাগে। গাহৰিটোও ভাল লাগে, বাকী চব চলি যায় আৰু।
উম, ব্ৰইলাৰ কুকুৰা।
অহ, তই?
এনেই ভাল লাগে বেছিকে মানে কুকুৰা মাংসটো ভাল লাগে দেই, সেইটো মানে আমাৰ অসমীয়াত থলুৱা হয় যে।
উম, হয় হয়। বাকী ক' বাকী খবৰ?
বাকী খবৰ ভালেই, এ হেৰি কলেজ কৈছিলো মানে কিবা কাম এটা আছিল। কলেজত, এ আহি পালোঁ।
অ'।
কাইলেও যাব লাগিব।
তহঁতৰ চেমিষ্টাৰ শেষ হ'ল ন'?
উম, এ সে শেষ হৈছে, কেইদিনমান হৈছে বেছি দিন হোৱা নাই।
অ', পৰীক্ষা হৈ গ'ল?
উম।
অ'।
আকৌ এটা পৰীক খা দিব লাগিব, সেইটো মানে আছে দিবলৈ কাৰণে।
অম কিবা অসুবিধা মানে, এ পৰীক্ষাটো নহ'ল চাগে আগতে সেনেকুৱা কিবা চাগে অসুবিধা হৈছিলে হয়।
মানে অ' সেই পৰীক্ষা দিবলৈ থাকি গ'লগৈ, সেইটো পৰীক্ষা কেতিয়া হৈছিল মানে গমেই নাপালো।
অ', হয় কলেজৰ দিনত তেনেকুৱা অলপ। সুবিধা হৈ যায়। লগ বন্ধুবোৰক কে কেতিয়াবা নকয় তেনেকুৱাও হৈ যায় কাৰণ চবেই নিজৰ নিজৰ হেৰিত ব্যস্ত থাকে ন' নিজৰ নিজৰ কামত।
উম, হয় দে।
সেইটো কাৰাগে
বাকী মাহঁতে কি কৰিছে?
আছে, এতিয়া ভাটিবেলা সময়ত অলপ জিৰণি লৈছে চবে, তহঁতৰ?
আছে, দেউতা এনে আছে ভাত পানী খাই পেলাই বহিছে আৰু ভন্টিও বাচন চাচন ধুব গৈছে।
কাম ভগাই লৈছ' নেকি?
এ বাচন ধোৱা কামটো মই বেয়াই পাওঁ সেইকাৰণে ভণ্টিকে ধুব দিছো।
অ', সেই মাহ মাহবোৰ নোৱাৰা হ'লে কাম বাই ভনী থাকিলে কাম ভগাই লোৱা যায় আৰু।
উম, মই, মই মানে সহজ কাম কেইটা কৰোঁ আৰু।
অহ। হ'ব। বাকী গৰম কেনেকুৱা?
ইমান গৰম পৰিছে ক'তো ওলাই যাবও মন নাযায়।
উম, আমাৰ ইয়াত যেনিবা গছ-গছনি গাঁওৰ নিচিনা ন, অলপ পৰিৱেশ হাইৱেটো আছে যদিও।
বাকী চহৰত থকা মানুহ বিলাকৰ কি অৱস্থা হৈছে ভাবচোন। বও যেতিয়া ভিতৰত থাকে ঘৰৰ ভিতৰত তেতিয়াতো ইমান কথা নাই। কিন্তু বাহিৰতো ওলাই যাবই লাগিব। চহৰতটো কাম নকৰিলে একো খোৱা বোৱা সেইটোনো
হয় সেইটোৱেটো উম এতিয়া আমি এনেকুৱা ভাল এটা পৰিৱেশত আছো কাৰণেহে এনেকে থাকিব পাৰিছো যিমানেই নহওক
উম
মানুহ বিলাকৰ চাগে কি হৈছে
এতিয়া বাহিৰলৈও ওলাইব ব আমাৰ পথাৰ পোৱা যায় পথাৰৰ পৰা ইমান ধুনীয়া বতাহ আহি থাকে ক তাত পাব
নাপায় বহুত অসুবিধা সেইটো কাৰণে গাঁৱৰ জেগা মানুহে যিমানে নাহ হাহ ক গাঁৱৰ মানুহ বুলি কিন্তু গাঁওৰ নিচিনা জেগাৰ নিচিনা সুখটো ক'তো পোৱা নাযায়
উম হয় দে সেইকাৰণে মই বেছিকে গাঁওত থাকি ভাল দুয়ো মান মানে বেলেগে যিমানে যি নকওক কিয় এ চহৰত ভাল কিবা কিবি মই সেইটো বস্তু একচেপ্ট কৰিবই নোৱাৰো চহৰত যি গৰম আৰু এক মোৰ যে গৰম এক একদম সয্য নহয়
অ কাৰণো গৰম সয্য মই ঠাণ্ডা দিন কেইটাই ভাল পাওঁ
তই দেখিছ হয়নে মোক মই বাহিৰলৈ গলে যদি মোৰ বেছি গৰম লাগে গালকেইখন ৰঙা কৰি পৰি যায়
অ লগ পা যেতিয়া লগ পাও দেখো ন তোক হয়
উম
আৰু চাহ গৰম দিনত ঠাণ্ডা দিনত তই বিধে বিধে বনাইো খাবলৈও মন যাব কিন্তু গৰম দিনত খাবলৈও মন নাযায় তেনেকে
অ এতিয়া মই বনালোহে এৰিলোয়ে ফ্ৰিজত এতিয়া সোমোৱাই থৈ আহিছো আকৌ
সেইয়াই আৰু মই সেয়া আগবেলাতে ভাত কেইটামান খালো আৰু হৈ গ'ল এতিয়া আৰু খাব নোৱাৰি আৰু একো।
উম।
মন গ'লে পাছত কিবা অলপ নেমু চবত বনাই কৰি খাম আৰু হৈ যাব।
তাকো আকৌ গৰম পানীয়ে খাব মন নাযায় ঠাণ্ডা পানী অলপ
নোৱাৰি মোৰ-মোৰ মাত শুনি গম পোৱা নাই? মোৰ চৰ্দি হৈ গৈছে যে তেও মই ঠাণ্ডা পানী খাবলৈ এৰা নাই।
একেই সেইটোয়ে হৈ গৈছে গৈ আৰু। মই যেন বেছিকে নাখাওঁ দেই ইয় ঠাণ্ডা পানীৰ লগত অকমান নৰ্মেল
অঁ', নাই মোৰো ইমান ঠাণ্ডা পানী অঁ', মই ঠাণ্ডা ইমান খাব নোৱাৰো ঠাণ্ডা পানী। কিন্তু মানে অলপ, অলপ চলি যায় আৰু।
উম, উম।
ক্ৰীম খাব খাব পাৰো সেইটো জোখৰ মানে পানীতটো খাব পাৰো তাত কে বেছি নোৱাৰোঁ আৰু।
উম।
তোৰো হয় চাগে ন? আইচ ক্ৰীম খালে তাত যে পুৰা জিনজিনাই
জিনজিনাই যায় যে এইকেইদিন বেছি গম পাওঁ সেই টো বস্তু।
যিমান গৰম বাঢ়িছে।
অঁ', চাচোন এইটো জানো বয়স? একৈশ বছ-একৈশ বাইশ বছৰ বয়সত জানো এইবিলাক হয় মানুহৰ
আগৰ দিনৰ বহুত পাৰ্থক্য আছে ন আগৰ দিনত তেনেকুৱা কিমান কষ্ট কৰিছিল মানুহ বিলাকে। মানুহ বিলাকে আগৰ দিনত কিমান কষ্ট কৰিছিলে। আজিৰ যুগত তই মই হওঁ ইমান তেনেকৈ কষ্ট নাপাওঁয়ে দেচোন।
অভ্যাস নাইকীয়া হৈ গ'ল মানুহৰ।
আগৰ মানুহবোৰ বোৰে যে ইমান গৰমতো যে চৌকাত ভাত বনাইছিলে। খৰি গোটাই, গোটাই। আমি যে সেইটো দিন পোৱা নাই। সেইটোৱেটো, আমি যে দুদিন পোৱা নাই সেইটোৱে বহুত আৰু।
মানে বহুত বুলি ক'বলৈ গ'লে হেৰি সেইখিনি যে ভাল আছিলে কাৰণ সেইখিনি দিনত যে ইমান মানে গৰমটো নাছিলে।
কাৰণ গছ-গছনি বহুত আছিল ৰাস্তা কম আছিলে এতিয়া যিমান ৰাস্তা বনিছে যিমান ফ্লাই অভাৰ বনিছে গছ-গছনি কাট এই মৰিগাঁওৰ ৰাস্তাটোৱে দেখা নাই। ৰাস্তা বহলাইছে গছ কিমান গছ কাট তিলে আগতে যাওঁ বগৰী গছ, কিবা গছ এতিয়া গছেই নাই। দেখিয়ে বেয়া লাগে আগতে গোটেই ৰাস্তাটো চাঁ হৈ যায় আগতে গোটেই ৰাস্তাটো চাঁ হৈ থাকে হয় নহয় কচোন তয়ো।
উম।
কিন্তু আজিকালি পুৰা ৰ'দ হৈ যায় যাবলৈ মন নোযোৱা হ'ল।
ৰাস্তাটো গ'লে অকন শান্তি পোৱা নাযায়। ইমান ৰ'দডালে ধাৰে মানে পৰি থাকে। কে গাত
সে বাৰ পূজীয়া ফালে গলে ৰাস্তা এটা আছে সেইফালে বহুত গছ-গছনি আছে আগতে মৰিগাঁও গ'লে সেইটো ৰাস্তা নিচিনাই লাগে এতিয়া মৰিগাঁও সলনি কৰি দিছে।
উম, সেই কেইদিনমান পিছত চাবি তই সেই ৰাস্তাটো উন্নত কৰা নামত সেইখিনি কাটি পেলাব গছ
গছ বোৰ কাটিছে আৰু কাটিব ডাঙৰ, ডাঙৰ গছ এডাল দুডাল ৰাখিছে বাকী চব কাটিছে গছ
এতিয়া সেইটোৱে এতিয়া কিমান ডিগ্ৰী উঠিছে চাচোন। আৰু কেইদিনমান পিছ
অ', এইটো বছৰত এইটো বছৰত বোলে চল্লিশ ডিগ্ৰীলৈকে উঠি উঠিব শুনিবলৈ পাইছো।
ন' বাহিৰত চা তই ৰাজস্থান কিবা কিবি সেইবিলাকটো মানুহৰ অৱস্থা চাইনাই। সেইদিনাখন মই অহ, বাট এটা পাইছো কিবা, উম উম, ৰহ ৰহ মই মনত পেলাওঁ। অমান ভালকে। ঠিক তাত যে হয় যে কিবা ধূলি বতাহ হৈছে।
ৰেগিস্তান অ', দেখিছো দেখিছো পুৰা ধূলিৰ বতাহ ধুমুহা আহিছিলে যে। টৰ্নেডো টাইপৰ।
অহ।
তে আহি দেখিছো মই পুৰা শ্ল' শ্ল'কে ডাৱৰৰ নিচিনা অলপ অলপ আহি আহি বহুত বেয়াকে ধূলি গোটেই ঘৰত। ধূলি, মানে, বতাহটোত বতাহ-ধুমুহা আহিছে তাহাতে হিন্দীত আঁধিৰ তুফান বুলি কৈছিলে ত', বতাহ-ধুমুহাটো আহি ছে যদিও। বতাহত, মানে, গোটেই হালধীয়াই। বতাহ, ধূলিয়ে গোটেই
একদম ধূলিয়ে। মানুহবিলাকৰ কি অৱস্থা নাইকিয়া হৈছে। আৰু বহুত গৰম ৰে তাত আমৰ ইয়াতকে
উম, ইয়াত যে বতাহ, মানে, তেনেকে ইমান বতাহ-চতাহ মাৰি থাক
অ', চাবলৈ গ'লে আমাৰ অসমৰ, মানে, যিমানে যি নহওক, বাকী বিলাকতকে আমি অ কমান চেফ
উম, বেংগালৰখনকো গ্ৰীণ চিটি বুলিয়েই কয়।
উম।
ভাল লাগে আৰু এনেকে গছ-গছনি যিমানে নহওক সত্য কথা। মানুহে গাঁৱলীয়া মানুহ বুলি কয়। হাঁহিলেও হাঁহক কিন্তু গাঁৱৰ নিচিনা পৰিৱেশ ক'তো নাপায়
এই পিছত গৈ পেলাই সেই চহৰৰ মানুহখি খিনি আকৌ গাঁৱলৈ উভতি আহে। পৰিৱেশটো, পৰিৱেশটো কাৰণে
হয় দে আজিকালি যে বনাইছে হোটেল, ৰেষ্টুৰেণ্ট সেইবোৰত কিহৰ কাৰণে চাংঘৰ গছৰ ওচৰত তাৰ পাছত আকৌ পথাৰৰ মাজত ৰিজৰ্ট বনাই কিয়নো বনাইছে।
অহ।
মানুহে যদি একে বিল্ডিঙৰ ওপৰে ওপৰে তেনেকে থাকিব ভাল পালেহত
উম, সেইটোৱে কথাটো উম, দেখিছো এতিয়া চবেই বুজি পোৱা হৈছে মানে প্ৰকৃতিয়ে যে সকলোৰে
উম। সেইটোৱে। কোনোবা এখন পথাৰ থাকিলেই হৈছে তাত ৰিজৰ্ট দিয়ে দিব আৰু ৰিজৰ্ট নাম বঢ়াই দিব আৰু।
উম।
মানুহে কাৰণ আজিকালি প্ৰকৃতিক প্ৰাকৃতিক পৰিৱেশটো বেছি ভাল পায় ন'।
সেইটোৱে।
আমাৰ পথাৰৰ ফালৰ পৰাও কি ধুনীয়া পৰিৱেশ, তহঁতৰ ফালেওতো পথাৰ আছে।
আমাৰ ফালেও পথাৰ আছে ভাল লাগেতেচোন আৰু আমাৰ ওচৰতে কপিলি নদী শুনোৱা আছে
অ অ ভাল লাগে সেইটো কাৰণে ভাল লাগে
উম আকৌ ঘপকে মানে খানা চানা এটা উলিয়াই পেলাই খাই আহিবগৈ পাৰি বে লগত
অ সেইটোোৱেইটো সেইটোোৱে অ হ'ব দে নহ'লে হা মই এই জেগা এ পাহোগৈ ৰ
অ অ দে ময়ো অকমান অ ময়ো অকমান শুই কৰি লওঁ দে হ'ব দে উম উম ঠিক আছে